কি কয়।
এ এ কাপোৰ কেইটামান ধুই আছিলো।
অ মই এয়া কাপোৰ চাপোৰ ধুই কৰি লৈ চাহ তাহ খাই বহিছো।
অ মই অ চাহ তাহ। খালি এই ।
অ।
অহ।
আৰু এতিয়া মানে আমাৰ আজি একাদশী।
অ আজি একাদশী অ।
উম। তাৰপিছতে সকাম আছে মানুহে। ঘৰত। অহ। য়াম তালেকে।
অ।
ভাত বনালি।
ভাত এ এবাৰ। ৰাতিপুৱা বনালো। টাপা আকৌ। হেৰি বনালো লিটি চুকা বনালো। এ ৰাজস্থানীয় হেৰি বিহাৰী মানুহৰ যে বনাই যে
কি বুুলে
নিতি চুখা
এইটো কি বস্তু
এইটো হেৰি এই বিহাৰী এই বিলাকৰ হেৰি হয় অ
কি কিহেদি বনাই আহে
সেইটো হেৰি দি বনাই উম ছতো শ্ৰেণী পাও
আহ
চবটোতো চিঙি পা
চততটো মানে সেয়া হেৰি গোৱা নহয়
বুত বুত আহ অ পেকট অ সেয়া আনি লৈছো তাৰাপা আটা খিনি উম আটা মাৰি লৈছো
আহ
আটা মাৰি লৈ পেলাই আটা খিনি যেনেকে আমি উম বলিব ান যে গ গল বনাওঁ অ তেনেকে গোল গোল বনাই লৈছো লাও বনাই লৈছো অ
এটাখিনি
খিনি লাও বনাই লৈ পেলাই থৈ দিছো তাৰ পৰাা সেই চতু খিনিত পিয়ঁয়াজ জলকীয়া এ কেঁচা মিঠাত তেল সৰিয়হৰ তেল অ সেৱ দিছো তাৰ পৰা দি পেলাই সানি ধুনীয়াকে সানি লৈছো তাপাও কিবা খিনি দিব পাৰি আৰু কৰিলে তেওঁ মিঠাতেল পিয়াজ এইকেইটা বস্তু মেইন মানে নিমখ কেঁচা জলকীয়া তিয়া
অ যেনেকে ভাতৰ লগত খাই সেনেকে হান আৰু
অ তেনেকে নহয় পানী দিব নালাগিব তেল দিব লাগিব আ। চাৰৰ তেল দিব লাগিব তাৰপা আযোবাই অঁ পানী দিব নালাগে। তেলত ফফৈয়া নিচিনা হৈ থাকে। বস্ত টো
আহ।
আমি আকৌ ভাতৰ লগত খাওঁ পানী অকণ দি হে। কৰি খাও হ পিটিকি অ তেনেকে নহয় মানে। অ তেল অকন সৰহকে দিব লাগে মিঠাতেলৰ গোন্ধটোতে বস্তুতটো ভাল লাগে
অ
সেনেকে সানি লৈছো সেইখিনি
অ।
লৈ পেলাই আহে আটাখিনিত যেনেকে আলু পৰঠা বনালে। সোমোৱাই দিয়ে বস্তু খিনি। আলু খিনি তেনেকে মানে সেই চতু খিনি সোমোৱাই দিছো মানে আটাত।
অ এই লাউটো ত
বেলি বেলা নাই কিন্তু গুল গোলে কৰিছোঁ।
এই গোল কৰি পেলাই তাৰ মাজত সুমুৱাই দিছো আৰু
সোমোৱাই দিছো দি পেলাই আকৌ গোল কৰি দিছো আৰু বস্তুটো সোমোৱাই পেলাই লাও বনাই দিছো আৰু তাৰপা চেপেটা কৰিবও নালাগে। উ। বেলিবও নালাগে। কিন্ত।
আহ।
তেলত ফ্ৰাই কৰিব পাৰি তেলত মানে যেনেকে আমি হেৰি বনাও মালপোৱা বনাও তেনেকে বনালেই হ'ল আৰু।
আহ
সেইটো তেনেকে তেনেকে বনালেও হ'ল নহ'লে বেছিকে সিহঁতি কি কৰে জানা সিহঁতে জুইত আঙাঠাত সেক দিয়ে তে সেইটো আৰু বেছি ভাল লাগে খাই
অভেনত দিলে হ'ব ছাগ অভেনত দিলে
আহ অভেনথ দিলেও হব
অভেনত দিলেহে জুইত সেকাৰ নিচিনা হব।
অহ তন্দুৰ কৰিলেই হ'ল অভেনত তন্দুৰ যে তন্দুৰ হেৰিটোত দি দিলেই হ'ল অ হয়ে ন মই‌। অভেনত অ তেনেকে এবাৰ বনাইছিলো তন্দুৰ হেৰি কৰি অকমান অকমান ঘি লগাই ললেই হ'ল আৰু।
অ অ ঘি লগগাই পেলাই তাৰপিছত হেৰি অভেন দিব লাগিব
অ অভেনত ঘ লগাইছে পচা আনি দিলেও হ'ব বা উম দিলেও হ'ব পিছত মানে অকমান ঘি লগাই খাওতে খালেই হ'ল আৰু ওপৰতাত‌
এ মাল পোৱা নিচিনা গোল কৰিব লাগিব আৰু
মাল পোৱা নিচিনা নহয় এটা লাওটো নিচনা মিঠৈ লাও নিচিনা গোলেই হৈ থাকিব বস্তুটো
অ সৰু সৰু কৰিব লাগিব ডাঙৰ আৰু ৰুটিটোো নিচিনা কৰিব নালাগিব ব
নহ অ বেলিব নালাগে খালী বস্তুটো গম পালি
নহয় আটা লাওতটো ৰুটি টো দাক সমমান ডাঙৰ কৰিব নালাগে
অ সৰু কৰিব লাগিব কাৰণ আৰু বস্তু ফসু খিনি সোমালে আকৌ অকমান ডাঙৰ হৈ যাব যে
অহ
অ তেনে সৰু সৰু কৰিব লাগিব তাৰপা সেইটো বস্তু আকৌ কিহৰ লগত খাই হেৰি লগতহে খাই আমাৰ যে বেঙেনা আলু বিলাহী পিটিকা যে
অ
খাই কিন্তু সেই বস্তুতটো সিহঁতি সেইটোক চৌখা বুলি কয় আলু বিলাহী পুৰি মানে উম বেঙেনা টো থাকে থাকিবই থাকিব তাত আলু থাকিব বিলাহীতো থাকিবই সেইটো একদম ধুনীয়াকে সানে পিয়াঁজ মিঠাতেল দি ধনিয়া পাত দি কেঁচা জলকীয়া দি ধুনীয়াকে সানি লয় লৈ পেলাই উ অ সেইটোৰ লগত খাইহে বেছি ভাল লাগে মানে
অ সে চাহৰ লগত নাখায় আৰু
আহ মইতো উ আমিতো চাহৰ লগতে খোৱা মানুহ হয় মই চাহৰ লগতে খালো কিন্তু সেইটোৰ লগত খাই বেছি ভাল লাগে বেঙেনা পিটিকা লগত
অ
মই সোৰ লগতো খাইছো চাহৰ লগতো খাইছো এটা বিহাৰী বিলাকে মানে মানে মোবাইলত চালেই পাবি লিটি চৌখা বুলি কলে
অ অ সেইটো বড় খাই পোৱা নাই বনাইো পোৱা নাই মই
আহ আমি ৰাজস্থানত যে আছো ছিলো তেতিয়া মানে আমি ঠাণ্ডা দিনত কি কওঁ লগৰ আছিল যে বিহাৰী মানুহ সিহতে জুই ফুৱাই ফুৱাই মানে মানে এ জুই এঙেঠা খিনি দেখি খিনি মানে সিহঁতৰ মনত পৰি যায় ইয়াত লিতি লিতি বনাব বুলি কয় লিপ্তি বুলি কয় বস্তুটো আঙাঠাত মানে শেষ দি দি বনাই যে ন লিটি বনাব ধুনীয়া হৈছে বুলি কয় নহয় মানুহজনীয়ে পিছত বাকী কেইজনীয়ে মিলি কওঁ বনাও নহ'লে এজনী আটা আনো এজনী নে চতু আনে যে পিয়াজে আনে এজনীয়ে আলু আনে এজনীয়ে বেঙেনা আনে সেনেকে কৰি জুই ফুৰাই ফুৰাই মানে তাইক মানে বনাব দি আৰু খানে মানে সেইখিনি খানাত মানে সিহঁতে এক্সপাৰ্ট যে
অ সিহঁতৰ বিহাৰ সবাই বৰ ধুনীয়া ধুনীয়া বস্তু বনাই আৰু অ বিহাৰী বঙালী খবা
হে তাত থাকোতে সিহঁত বিহাৰী মানুহৰ বস্তু বিলাক খাই হা উম এ কঁঠাল চব্জি সিহঁত ইমান প্ৰথমাহ সিহঁত তাতে খাইছো ইমান ধুনীয়া টেষ্টি বনাই আৰু প্ৰতিটো বস্তুৱে মানে ভাল লাগে
শিকে আহিব পাৰিলি হয় হয় শিকে শিকে আহিবা লাগিছিল চব
শিকিয়ে আহি আহিছো তথাপি সন্তৰ হাতৰ বস্তুৰ সোৱাদটোৱে হেৰি বেলেগ
অ সিহঁতৰো খানা বহুত বেলেগ খানা মোচনটো য়ে বেলেগ সিহঁতৰ আকৌ যে চব্জি বনাই আহে অকমান অকমান আহিবি সেই বঙালী খোপাই অ সিহঁতৰ চব্জি খা হে মছলা পিছ চে জে আমি পিছিলে তেনেকোৱা নহয় নহয় গৈয়ে সিহঁতে কি ধুনীয়া মিহি কৰি পেলাই হয়নে উম সিহঁতৰ মচলাটো বেলেগ আমাৰ আৰু এতিয়া বেলেগ হয় আমি কেচি বয়ন নোৱা নাজানো আৱ ইমান কে সিহঁতে একে জলকীয়া জলকীয়া দি ইমান মিহিকৈ পিছে সেই আঞ্জাখন সোৱাদে হয় চব পিছা বস্তু দিয়ে যে চব পিছা দিয়ে আমি পেকেট সোপাহে দিওঁ ন
অ সিহঁতে নিদিয়ে হেতে পুৰা গোটা গোটা বস্তুবিলাক পিছি উ তাত তৎক্ষণাতে মানে লগত লগত পিচি দিয়ে যে সেই আমি আগতেই পিছা সোপা আমি ঢালোৱা পাতা খনৰ হেতৰ পাতা কেইখন দেখিলে ভাল লাগে হে
অ আমাৰ আকৌ মিহি যে ইমান গুইয়ে নহয়
অ গোৰিয়ে নহয় অ বস্তুটো তিয়াই থব লাগিব নেকি
উম আমাৰ হাতৰ জোৰ নাই দে ইমানকে পিছাকে
অ সেইটোয়ে জানো আমাৰ আমাৰ অসমীয়া মানুহ উ আমি আলহী আহ সঁচাকে
সিহঁতৰ মচলা পিছা এজনী থাকে আৱ হয়
অ
এজনী মানুহ মছলা পিছাগে থাকে সিহঁতৰ
থাকে এজনীয়ে পিচি দিয়ে এজনীয়ে ৰাান্ধি থাকে উম
আমি আ মিক্সিত দিওঁৱা পিককৈ গোৱা হ'ব সেয়াকে খাম আৰু সেই কাৰণে আমাক সোৱাদ নালাগে
সেইকাৰণে নালাগে আকৌ
উম
সিহতৰ বস্তু ত'বিলাক উম অকমানে বনাও কিন্তু ধুনীয়া লাগে খাই মানে সোৱাদটো ভাল লাগে খালো বহুত সিহঁতেও হেল্ল'
অ মাৰুৱাৰি সোপাই কি ধুনীয়াকে বনাই
অ ইয়াত আহা পৰা মোৰ মনত পৰি থাকে এতিয়া যে দিনত যে, কোনোবা নহয় ভাৰা এজনীয়ে দিলে কিবা চব্জি কিবা, আকৌ কাইলৈ বেলেগ এজনীয়ে দিলে। সদায় মানে নি-সিহঁতৰ ৰুটিবিলাকো খাই থাকিব পাও যে, মহাৰাষ্ট্ৰ, মহাৰাষ্ট্ৰৰ এজনীয়ে দিলে, কালি চবয়েই বেলেগ-বেলেগ মানে আও সেই সোৱাদবিলাক ইমান ভাল লাগিছিলে ভিতৰতে উ-কোনো দিয়া মানুহো নাই। নিজে খোৱা, তাৰপৰা দুপৰীয়া হ'লে আও সিহঁতে কি বনাইছে সুধিলে এইটো বনাইছো উম, এইটো বনাইছো ন অলপ দিয়ে একে লগতে দিয়ে যায়হি।
অ'
বাহিৰত
উম তেনেকে চাগে ভালো লাগে ন? তেনেকে থাকি ভাল লাগে বোলো এতিয়া ৰিটায়াৰ্ড হৈ আহিলা।
অ' আমাৰ ইয়াত আকৌ মানুহবিলাকে দিয়া-দি ইমান নকৰে বনালেও হয়নে?
অ'
যোনে নহক ম-মোক সুধিব কি বনাইছ? মই এইটো বনাই আছো। আকৌ খাবি না বুলি সোধো অ' বুলি ক-লগতে অকণ দিয়ে দিওগৈ।
তই অসমীয়া খানা বনাই নিদিলি কিয়? তই অসমীয়া খানা বনাই দিয় নে নিদিয়?
দে বহুত খুৱাইছো সিহঁতক, সিহঁতে দিলে আৰু খালী বাতি নিদো নহয়।
অ'।
তাত সেইটো এটা নিয়ম, মানে সিহঁতে যদি কিবা বাতিটো দিছে আকৌ খালী বাতিটোকে কেনেকে ওভতাই দিম, কিবা এটাটো বনাই দিবই লাগিব হয়!
অ' কিবা এটা দি পঠিয়াবা লাগে।
দিয়ে ময়ো নিদিওঁ, কেতিয়াবা কোনোবাই দিয়ে কিন্তু মোৰ দিবলৈ বেয়া লাগে।
অ' বেয়া লাগে ন?
কিবা এটা বনাই দিওঁ আৰু মানে। উম খাই ভাল লাগে, ইজনীয়ে সিজনীৰ বস্তুবিলাক। অ'। হ'ব দে উ-উম-উম ৰাখ, ৰাখো দে, অ' হ'ল দে। উম উম।